এ বহি আছোঁ হে চাহ খালো চাহ বনাবলৈ ললো গাখীৰ চাহ গাখীৰ কণ বেয়া হৈ থাকিলে নহয়।
কেলে গম কৰিছা কৰা নাছিলা জানো?
কৰিছিলে তেতিয়া তাৰপিছতে এই ইমান সেই ৱাল খক কাতে আছিলে যে সেইটো কাৰণে
ম মই আকৌ গৰম ন কৰিলোৱে তেতিয়া চাহ খালো তাৰপৰা এতিয়া গৰম কৰি পায়খ অকনমান লৰালে সিজাইছো নাফাটিলে নাই ফাটা দেখোন।
অ, এই আমাৰ ৱালং হতো চাগে গৰম হৈ আছিলে যে সেইখিনিতে সেইকাৰণে চাগে তাৰপিছতে উম, বেয়া হ'ল হেৰি ফাটি গল তাৰপিছত আকৌ গাখীৰ আছিলে দি পেলাই আকৌ সেইবকে চাহে ধুনীয়া নহ'লে আৰু লাল চাহকনে পিছত ভালক খাব লাগিব।
উম, ফাটি সি হৈ মানেধা এবাৰ গৰম কৰাৰ পিছত আকৌ গৰম কৰিলে হে বেয়াই হৈ যায়। চেচা হৈ থাকিলেই ভাল হৈ থাকে।
এইফালে তলতহে থব লাগিব এবাৰ ওপৰতে থৈ দা আছে যেৰ তাত তোৰ কি খদি পৰি থাকে আকৌ। আঠাইতোল উম, তেতিয়া একো প্ৰব্লেম নাই অ, তেতিয়া প্ৰব্লেম নাই নাথাকে আৰু।
উম, সষ্টলমেণ। আজিকালি ইনষ্টলমেন্টতো ল'ব পাৰি ফিজ
সৰু এটাও পায় অ, সেই চকীখনতে থৈ দিব পাৰি যে তেনেকুৱা তুল এখনতে থৈ দিব পাৰি অকমানি
অ - অ মই ইমান অকমানটো নলও ললে অকমান ডাঙৰ এটা লম।
কিছে ত
তাৰপৰা সেই আজি দুদৰা ৰুলি
আজি দুদলো ন অ - অ ন।
আহ, মালিকে ফোন কৰিছে মালিকে আজি ফোন কৰিছে না।
কৰিছে অ,
অ',
মালিকে ডিউটি চোৱাই নাই ৰাতিপুৱা যাম বুলি ক'লে জানো কি গাও ইমান ভাল নহয় নেকি চাগে।
অ, এইকেইদিন হেৰি কৰিয়ে তেনেকুৱা কৰি - কৰি গাটোও বেয়া চাগে।
গা বেয়া হৈ কছাগেই ম আজি মোৱা ঔষধ না কিমো আহিলে দুটা আহে দুটা ঔষধ দুটা তাৰপিছত পিছতে মই এয়া লগাইছো মোৰকণ কলা দেখিছো কলা হৈ গল নহয় দেতাই কৈছে মইতো কবাটাও নাই এইটো অহানে মোক ক পোৱা নাই ব আনিলো হেৰে নহয় দতি হ' গৈছে। ভাবছো নহয় এইটোহে ওপৰতটোহে সানিম বুলি ভাবিলো মানে সেইকাৰণে বোলো নাওনা
অ, বুজি পাইছে নহয় কষ্টতটো।
অ, কোলা দেখিছে যে মায়ে গছে তো আৰু কালিৰ পৰাা নালাগে আৰু বহুত কোলা হ'ল ন ম কাইলৈ একো নহয় মই হ'বচোন বোই কৰা নাই। কাপোৰ চোৱালি হোৱা হলেহে বোলে কোনোবাই আহেই
নহয় বৰ ধুনীয়া হয় স্কিন টো হৈ গৈছিলে।
উম,
এতিয়া মানে হে স্কিন টো বেয়া হৈ যোৱা নাই কিন্তু সেই ক'লা কলা হ ৰং এটা বহিছ।
আকৌ একো তাৰ মুখত নহনগে কো এই কমতটো নথকাও বহুত দিন হ'ল নহয়।
এই কিন্তটো এই কিন্তটো দিনত খানা জানো
দিনতো সানিব পাৰে বুলি কৈছে ওপৰত বাৰদা সানিব বোলে দিনত দুবাৰকে সানিব বুলি কৈছে দিনটোত
অহ, কেই টকা লানো কিমটোৰ।
মই এতিয়া দুটা আনিছিলো একেলগে কেইটাই আহিছিলে জানো এটাৰ বা তোক দিম বাৰু।
অ, নহয় মই তেতিয়া বোলো আনিলো হে
তেলে এইটো তেলে তেতিয়াই আহে আকৌ এতিয়া গৰম দিনতো। তেল যামা অকণ ওপৰত পাওদাখিনি থাকো।
অ, এতিয়া ত হেৰি শুনিবলৈ ৰাতি সানিব লাগে তেতিয়া।
উম, ৰাতি সানধিব লাগে দিনৰ খানিলোও একো নহয় বুলি ক চ দিনৰ সানিলও মুখখন মকওৰত ধই পেলাব লাগে। সেইটো আনি আছো, তোমাৰ আকৌ হেৰি ৰিমভাৰ আনিছো হেৰি কম দামতে নাইনটি ফ'ৰ টকা নেকি।
আহ।
এ ৰিমভাৰ এক লগত নখ নকলে যোৱা যে এইবোৰ পেকেট টেমাবোৰ যে।
অ' ধেইৰ কেইবা টেমাও।
অ' কেইবাটাও আছে, মাই দুটা লৈছে ছোৱালী এটা। তাৰপিছত মোৰ ওচৰতো আছে, মোৰ ওচৰত কেইটা আছে জানো।
মই অ' মই দেখিছিলো হেৰিয়ত মোবাইলত।
অ'।
আনিবলৈ অৰ্ডাৰ দিবলৈ এখন আজি মই বেজিহে আহিছে। মোৰ বেজিত ত্ৰিশটা অৰ্ডাৰ দিছিলো। সেই বেজী
অ' অ' ছোৱালী এটা দিছো, ছোৱালী চাগে ু ৱা তোকখে নি দিব এটা তোক দিম আৰু গাই এ দাই দিল দব কো কৰিব আৰু নকলে চি নলাই যে তাই সি কব ন আজি কালি লগাইছিলে, মোৰ বাইদে তাকে যোৱাই আছে। সেইখনণ দিলো। তাইহে লগালেহে লগাই। বোলে আবঢাুি যে অ জেঠাই সেইখন কেতিয়া আহিব। মই বোলো সেইখন লগাইছিলো, কি কৰিব বোলে যোৱ বোলে গৈ বিচাৰি আছ
অ লগাই পেলাই মানে যোৱাবলে হলেই।
এছোৱাা য় আছেহে ভাত কিবা এটা খাব লাগিব, ছোৱালীয়ে সেয়া তহঁতি বনাই থৈ গৈছিলি নহয় তইয়ো।
অ মই সেই ভাতে দালিয়ে ভাতটো কুকাৰত উঠাই পেলাই দালিটো বহাই থৈ আহিছিলো।
অ তাৰ পিছত দালিকনত দালিকনৰ লগত নেমু অকণ দি পেলাই ভাতকেইটা খালো নহয়। ইমান ভাল লাগিলে নহয় ভাত গুটেইকেইটা খালো আজি পাই।
সেইটোৱে, আকৌ তেনেক হেৰি যে বইলকে যে। আকৌ পটল - চটল ফ্ৰাই কৰি থৈছো।
অ পটলো ফাৰাই কৰিছিলে। চাটনি বনালে চাটনি দিলে বটল দিবলৈ পাহৰি ভাত খাই উঠাৰ পিছতহে মনত পৰিছে বোলে পটল ফ্ৰাই পটল ফ্ৰাই কৰি থৈছিলো নহয় বোলে নিদিলোৱেই।
দুপিচ দুপিচ চবলৈকে ফ্ৰাই কৈ থৈছিল হেনো।
চাহ নিলে বাৰু বা পথাৰলৈ এইখিনিলে বাঁহৰ গলে।
অহ।
দিবা কৰণ সিহঁতেও খালে আৰু সিহঁতৰ এতিয়া সেইহতটো আমাৰ লগত সমানে সমানেহে হৈছে, সেই এডৰাকে ৰাতিপুৱাৰ পৰা ৰুই আছে।
অ অকলে ইমান নোৱাৰে মানে আমাৰ নিচিনাকে নোৱাৰে।
অ আৰু এই হেৰি মানুহজনীয়ে কৈছে হেৰি ইমান দহত বোলে আমাৰ ৰোৱনী বোলে হাজিৰা যদি ইমান সোপা ৰুইছে আগদিনা খনো পিছদিনা খনো। তহঁতৰ কালি এজনীয়ে বওলাই বোলে এইখিনি বহুতখিনি ৰুলি আকৌ বোলে আমাৰ হাতে নচলে নেকি মাইকি মানুহবোৰ বোলে। ইমানকে ৰু
আমি আমি গোটেই কেইজনী প্ৰায় সমানেই ৰুব পাইছো।
অ। আজি বোলে হেৰি আমাৰ সেইজনী বোলে হাত নচললে বোলে, হাজিৰা কৰা মানুহে হাতটো লাহেকেই চলায়। শিকা বিলাকেহে খৰকে চলাই সোনকালে ৰুই পেলাই আকৌ বেলেগত কৰিবলৈ যায়।
ঐ সিহঁতক হাজিৰাহে দিছে নি। অ
কেনেকুৱা হেৰি বিয়েনৰ ঘৰত সিদিনাখন হাজিৰা পাঁচটালৈকে ৰুইছে। তিনিশকেহে দিছে, চাৰে তিনিশকে লয় হেনো সেই উম পাঁচটালৈকে ৰুলে মানে। পাঁচটা নে চাৰে পাঁচটা জানো চাৰে তিনিশকে দিয়ে মানুহে। সেদিন তিনিশকে দিলে, তাৰপিছত হেৰি বৈস্য ঘৰ ওচৰ মানুহ ঘৰ যে মানুহটোৰ শাক পাচলি ৰোপাই টো যে দেউতাই কিনি থাকে কেতিয়াবা।
অহ', অহ'।
সেইটোৱেন ঘৈণীয়েকৰ হাতখননে ভিন্ধি
উম, এতিয়া পঞ্চাশ টকাটো জহাত হাত খন ভাঙি পেলালে। সিবা এতিয়া
অ, এতিয়া ঘৰত ৰুবও নোৱাৰিব। তই বুলিব লোকৰ ঘৰত ৰুব নোৱাৰা কৰিনো দে বুলি চাগে ভাবাই
ভালেই হ'ল ঘৰটো এতিয়াতো বনাই ত' আৰামহে হব।
খং উঠিলে আকৌ চাই তাই চাগে তাই চাগে আহিবলৈ নিদিয়ে সি চাগে মানে বোলো নাও যাও বুলি কৈছে বোলো। কৈছিলে চাগে ইমান হেন ইমান হেন সি এনে ভাল নহয় আমাৰ দেউতা হাক শাক পাচলি হেৰিলে যাই গলে ভকত মানি লাগিছিল। কিবা থাকে মাৰিলেও হাত খন ভাগি থাকিলে আৰু ভাগিলে চাগে ইমান চাগে ভগা নাই আৰু। বেছিকে মানুহে উলিয়াইছে আৰু চাগে।
তাকে সেইটোৱে দুখ পালে চাগে হাতটো ভাগিল।
যেনেকে আৰু মাহী পিতেকেও ঘৈণীয়েকক হাতখন ভাঙিলে নহয়
কোন মাহী?
সেইজনীযে তহতালৈ গৈছিলে যে।
অ', - অ', - অ',
হাতখন ভাঙিলে বুলি ভাঙিলে বুলি আমি সেইদিনাখনে শুনিছো এই মাহীয়ে দুবিয়ে মাহীয়ে ফোন কৰিছিলে তত যে হেনো হেৰি আমাৰ নামঘৰ বৰ্ষী বাৰ্ষিক যে আছিলে তাৰ পিছতে ভাঙিছিলে হেনো ভঙা এঘৰো ভঙা নাই মানে অকণমান হেৰি হৈ গৈছিলে আৰু একবাৰে হৈ গৈছিলে।
অ, কিবা এটা কৰো চাগে দুইটা লাগিলে চাগে আমাৰ হাতত দুখ পালে।
উম, উ, তেতিয়া মাৰিছিলে।
অ',
কালি যে সে কচুৰ ক আছিলে ছোৱালীজনী।
অ',
স-ঘৰ সেই লৰা যে সিহতৰ ঘৰ
অ',
এটিয়াবাই কলা হৈ গৈছে গোটেইজনী। ক'ত গৈছলা বাৰু ইমান ৰ'দখনত?
তাকেহে দেই, হ'ব। মহে মানে হে এ, সিহঁতে বাৰু সেই পইচাৰ কাৰণে ৰুইছে নিজৰ খৰচ উলিয়াবলৈ সেইটো কৰি থকা হ'লে দুখ লাগিবলগীয়াও নহয়। অহ' সিহঁতক ইমান দুখ লাগিব লগীয়াও নহয় সেহেঁত নিজে খৰচ কিবা এটা, মোবাইল ৰিচাৰ্জ কিবা এটা, খাবলে মেলিবলে।
খালি হাত ভাঙাজনী হে সেই হ'ল।
অহ' হাত ভঙাজনী। খৰিচা বনাইছেনে মায়ে খৰিচা?
খৰিচা এই বনালে, তেতিয়া হেই গৈ পেলাই।
আমাৰ চাগে বাঁহৰ গাজ হৈ আছে এইবাৰ মই সেই বাঁহৰ গাজ হেৰি হলে মানে দি পঠিয়াবলৈ লাগিব ঘৰলে মায়ে বনোৱা খৰিচা কণ বেলে-বেছি ভাল লাগে।
অহ' আমাৰ পিছিলে, সেইদিনা কৰিছে দেউতাই অলপ।
মোক আজি অকমান দিলে সেই এজনীয়ে। বলকি থাকো যে। এ, ওচৰৰ মানুহ এজনীয়ে দিলেহি।
অ'।
তাই হেৰি অকমান দিছে, মই সেইকনকে থৈ দিছো খাম আৰু।
খাবি, তোমাৰ ছোৱালীজনীয়ে নখ পালিচ আকৌ লগাই আছে এতিয়া।
অহ' সেইয়াই ঘঁহিয়াই থাকিব লগাই থাকিব এত এতিয়া সেইটোকে, কৰি কৰি তাকে কৰি থাকিব আৰু। উম, গাইব কৰি দিব লাগে আৰু সেইবুককে কৰি থাকিলে নহব নহয়, এতিয়া পঢ়িব লাগে আৰু।
পঢ়া শুনা কৰিব লাগিব, মেট্ৰিক দিব।
উম তাকেহে সেই কি উম এ হা
লৰা
আছে লৰা আছে লৰা হেৰি বহি আছে ত মোৰ ওচৰলে আহিছিলে আহি পেলাই ম মাতিলে ম মই অকণ ৰবা বুলি কলো তাৰপাছে অ এনেকে বুলি কৈ পেলাই গৈছেগে আৰু
অ
খৰিচা খাৱলী অকণ হয় সৰিয়হ আছে নেকি বগা সৰিয়হ
উ নাই
সৰিয়হ বগা সৰিয়হয় ক'লা সৰিয়হে থকা খাৰলি অকণহে বনাব লাগিছ
অ আজি কোনোবা এজনীয়ে ফেচবুকতো মই পাইছো অ ইমান খাও খাও লাগিছে মো
অ মই অকনমান বনাম মই সৰিয়হৰ কথাে এতিয়া ক ফালে খবৰ খাতি লমেই খৰিয়হ খাৱলী অকণ বনাবই লাগে
অ এনেকুৱা দিনত ভাল লাগে নহয় হেই খাৰ লী অকন লগতে ভাত খাই পইটা ভাত কেইটামান
উম মই বনামেই মই হেই ভাবিয়ে আছো বনাম বুলি
বনাও যদি বনাবি আমাকো দিবি আৰু
দিম দিম
আজি হে তেহেত ওচৰ মোৰ লগত যে কান্নে থকা গৰাকী ক লৈ গ'ল
আছে হেগৰাকী ফোন মাৰিছিলে নেকি নাই মৱা
নাম মা নাম মই হেৰি এতিয়াহে সেই কৰিৈছো অকণ ভাগৰ লগীয়া আছিলে নহয় গৰমতটো উঠি আছে আজি গৰম খুম
অ, সেই উম আমাৰ শিৱসাগৰ জনীয়ে তাই পাতিলে নেকি।
পাতিলে হেনো ভালকে হেনু পাতিলে হেতে।
অ, মোৰ ভাগৰ আকৌ এনেই নগল এটা মই হেই সেই কলটো কৰিলো কলটো ন গ'লে কিন্তু চাবমিট দেখাই দিলে এনেই আৰু জিৰ'তে ছাবমিট কৰি দিলোঁ আৰু মোৰ লাভ নহ'লে সেইটো। তো সেই এনেই গ'লে এতা কল এই শিৱসাগৰৰ লগত।
অ, কৈছিলে তাই।
অঁঠনিও খেলি মেলি হ'ল এতিয়াও খেল মেলি হ'ল দুটা এনেই হ'ল।
তাইও তেনেকুৱা হল হেনো, তাইও এটা তেনেকুৱা হল নেকি।
অ' তাইৰও এটা হ'ল মোৰো এটা ঠিক আছে তেতিয়াহ'লে।
অ হ'ব দে।
উম।
ঠিক আছে বাৰু।